হেল্ল'। হেল্ল' অ শুনিছো শুনিছো
অ
শুনিছো এতিয়া। অ তাতে থৈ আহিবলৈ কৈছো গৈ থাকা তুমি, অ আহ তাতে তেনেকে আকৌ থৈ আহিবা চাটাৰখন চাটৰখন তলা নামৰা কৈ গুচি আহিলে হ'ব।
ৰ চেণ্ডেলযোৰ পিন্ধো চেণ্ডেলযোৰ পিন্ধো। তোক পঠিয়াই দিছে নেকি মোৰ লগত?
নাই দিয়া, নাই দিয়া যোৱা তুমি।
হা
নাই দিয়া পঠিয়াই
আহ হ'ব, হেৰি কি কয় কোৱা আজি, কি কি হ'ল আজি তোমাৰ স্কুলত। হা
উম সেইখিনিয়ে আৰু ৰাভা সংগীত
আৰু
চেলিব্ৰেচন সিমানে।
মই গেটখন খুলিলো, এতিয়া গৈ আছো খোজ কাঢ়ি খোজ কাঢ়ি। আহোতে এনে হৈ যাবই চাগে মোৰ ।
আহ
হৈয়ে যাব চাগে আহোতে।
অ হয়দিয়া
আহালৈকে হৈ যাব লাগে।
আহি পোৱালে হৈ যাব।
অ ইয়াত তেজ পোৱালিটো বাহিৰত পুৰা ঘুৰি ফুৰে নে পোৱালিটো।
কোন? অ এইটো বাহিৰে ঘুৰি ফুৰিছে নেকি?
সোমাই গৈছে বাহিৰৰ পৰা আহি।
সেটো অকলে অকলে ঘূই ফুৰে। আহ সাংঘতিক বস্তু। অকলে অকলে দোকানলৈ যায়, চাবি তাতে আছে মই কোৱা নাই জানো। সেই সে খুলি পেলাই বেঞ্চখন আছে যে বেঞ্চখনৰ কাপোৰ খনৰ তলতে আছে।
হয় নেকি
অ আকৌ তাতে থৈ আহিবা, তাৰ মানে
এইটো খুলিম কেনেকে? এইটো সেইটো তলা মাৰাই নেক
মাৰাই নাই, মাৰাই নাই, মাৰাই নাই, এনেই জপাই থোৱা আছে। তুমি ইটো-ইটো মাৰি পেলাই আকৌ তাতে থৈ আহিলে হ'ল অ মে হেৰি আহিব এতিয়া মানে পঢ়াপকা ন সেইকাৰণে থৈছ তাতে
অ মেম, মেমে কেইটা বজাৰ পৰা পঢ়ায়?
চাৰিটাত আহিব হলেও আকৌ ইমান দিন সময় গৈ থাকিব নহয় এঘন্টা পানীখিনি
আহ এই নাই, নাই, ঠিকে কৈছে। কি কৰিছা? তোমাৰ হেৰি এইটো কি বুলি কয় আহ তুমি কেইটাত যোৱা আকৌ?
ভিতৰলে গম নাপায় আকৌ তুমি সেই হেৰিটো অকণ বেকা হৈ থাকে আকৌ, সেইটো চাবা, চাই ল'বা বেচিনটোত বেচিনটোত আকৌ দেই, বেকা হৈ থাকে গম নেপায় গৈ আছে বুলি। আহ
তেতিয়ালৈকে ৰাস্তাতে আছ
কাহৈ অ, হ, হবা কাঁহ হৈ থাকিলে গম নাপাই গৈ আছে বুলি। শব্দ লহ শুনি তাৰমানে বেকা হৈয়ে থাকে। সেটোৱে ঠিক কৰাব লাগি কি হ'ব সেইটো? নেদেখি গৈ থাকিলো তাৰমানে।
হয় নেকি?
উম
হ'ব চুই চাম মই।
নহয় তাকেতো সেইটোকে চাবলে কৈছো ভালকে।
অ', সেয়াই চুই চাম ভালকে বোলো।
অহ
তুমি কেইটা বজা পৰা কৰোৱা তাত?
মই আজি নাযাওঁ, মোৰতো নাহে তাৰমানে।
হয় নেকি? তোমাৰ আজিহে নাহে নে এইকেইদিন আহায়ে নাই?
নাই, তাৰ গা বেয়া আহাই নাই কেইদিনমান।
অ', অ', অ', ঠিকে আছে।
তৱা, খোজকাঢ়ি গৈয়ে আছো পোৱাহিয়ে নাই-নাই পোৱাহিয়ে নাই।
অ আহিলে।
হা, কি কৈছা?
পুৱাগে নাই।
নাই-নাই-নাই পোৱাহি নাই।
অ।
এহ, তোমাৰ। এই মানুহকেইটাই স্কুটি বিলাকতে ইমান মানে ডাঙৰ-ডাঙৰ হেৰি লগাই লয়। চাউণ্ড ওলোৱা এইটো।
অহ। চে বোলে।
হয় সেইটোৱে। তোমাৰ তোমাৰ নীলা গেতটোটো খোলাই থাকে ন।
আ-আ খোলা।
পামে।
ক'ত ধপ-ধপাই আছে। শব্দ হৈ আছ শব্দ হৈ আছে যে।
ব ধপ-ধপাই আছে, বাদ দে আৰু উপায় নাই, অ', মেকুৰী এটা শুই আছে চা।
খেদি দিয়া মেকুৰীবোৰ।
হা?
খেদি দিয়া বোলো। ভিতৰত সোমাই যাব ন'হলে।
হা?
অ'-অ, পালাগে?
পালেই খুলিলো।
অ', টেবুল খনৰ কাপোৰ খনৰ তলতে আছে চাবিটো।
এই বেঞ্চ খনৰ টেবুল নহয়।
অ', বেঞ্চ খনৰ
পাইছা নে বেঞ্চ পাইছা?
বেঞ্চে অ'। পালা। অ', এতিয়া খোলা।
এইটো খোলো
উম', খুলি একদম বাহিৰ ভিতৰলৈ যোৱাগে একদম, একেবাৰে লাষ্টত
খুলিলো।
লাষ্টফা লাষ্টৰফালে গৈ থাকাকে একেবাৰে লাষ্টত
এই পিনে আহিছো হা দিগদাৰ
আগ পিনে যোৱা। একো নহয়। একো নহয় যোৱা।
উম', লাষ্ট হেৰিটোত পালো।
অহ', সেইটোৱে, বেচিনটোত চোৱাচোন খোলা আছে নাই।
অহ', মেচিনটো খোলা আছে। অহ ',
অহ', মাৰি
মেমে কেনেকৈ গম পালে এইটা খোলা আছে বুলি।
হেই ফালেদি নলা দি পানী গৈ থাকে নহয় দেখিছে আকৌ গৈ থকা। পিছফালৰ নলাটোতহে পৰে পানীটো। নলাটো দি পানী গৈ থকা দেখিছে আকৌ। বন্ধ কৰিলা, অহ', - অহ ', আকৌ এতিয়া মাৰি থৈ গুচি আহা তেনেকে আগৰ গ তাতে থৈ আহিবা আকৌ জেগাতে হেই
আকৌ আগৰ জেগাতে থৈ গুচি আহা বোলো।
অহ ', গোটেইখিনি যেনেক আছে তেনেকে মাৰি
অহ ', তেনেকে মাৰি দিয়া অহ ', মাৰি অহ ', মাৰি মাৰি আকৌ আগৰ জেগাতে থৈ গুচি আহিলে হল সেইখন আকৌ তললে নমাই থৈ আহিবা।
হ'ব।
খুলি থকা আছিলে মানে। খোল খাই আছিলে হেৰিটো অহ ', সেইফালে তাৰমানে নলা দি পানী পৰি থাকে ন সিহঁতে। অহ ', নলা দি পানী পৰি থাকে পিছফালে যাওঁতে দেখিছে।
অহ ', হা
উম',
থলা বেঞ্চখনত থলা।
বেঞ্চখনত। থুৱাই দিও তলাতো মাৰাই নাই ৰবা।
অহ - অহ মাৰা।
ডেৰ ঘন্টা বেঞ্চত থৈ দিচো তলা।
থৈ গুছি আহা। জোৰকে মাৰি শিকে দিবা আকৌ তেতিয়াহে লাগ খাই জোৰকে তলাকে ঢাপকে মাৰি দিয়া।
দিয়া মই সেইটো মাৰিলো হা।
অ' জ্বৰ হেখন জপাই তল দি দিয়া অ' অ' গুচি আহা এতিয়া।
এইটো এইটো মাৰা নাই কিন্তু দেই নীলা
নালাগে মাৰিব, নাল নালাগে মাৰিব, অ' নালাগে। আহিব এতিয়া হে অ' অ' আহ হ'ব, হ'ব কৰিব। গুচি আহা।
উ'ম গৈ আছো।
আহিবই কিন্তু আকৌ অহালৈকে পানী খিনি ৱেষ্ট হব ন এ! তাই আহিব। আহিলেও আকৌ পানী খিনি গৈ থাকিব ন।
অ' এই নালাগে নালাগে এক ঘণ্টা পানী যোৱা মানে আৰু কিমান?
উ'ম সেইটো বহুত বহুত খিনি গ'ল যা ন।
সিহত সিহঁতৰ আকৌ অ' সিহঁতৰ আকৌ হেৰি কৰিব লগীয়া হৈছে টেংকী একেটাইহে পানী দিবলগীয়া হৈছে। সিহঁতলে নাইকিয়া হৈ গৈছে এইফালে গৈ আছে অ' একেটাইহে আহে ন সেইফালে গৈ থকা দেখি অ' ওপৰৰ ফালে নাইকিয়া হৈ গৈছে তাৰমানে থিক
এইটো এইটো ঠিক কৰাই ল'বা।
উ'ম।
মানে নহব। কেতিয়াবা গৈ থাকিব বহু দিক
উ'ম সেইটোৱে
সেয়াই ই কি ই কি গেমে খেলি আছে নেকি?
অ' কি কৰিব আৰু মহাজনে।
হয় নেকি। দিয়া মই ঘৰ হেৰি পামেই আৰু এতিয়া আৰু এই ই যো আছিল ইয়াৰ আগৰ ঘৰটো
তাৰমানে হেৰিয়ে এপাক ঘূৰি অহা লে ইমান সময় নালাগে আৰু আচলতে ন।
তাৰ পৰা মানে ঘূৰি অহালে ইমান বেছি টাইম নালাগে আৰু
নালাগে হৈ গ'ল এক মিনিটে পালো হিয়ে।
অ'।
লাগে বেছিত।
সেয় মুঠতে হৈ যায় আৰু বেছি টাইম নালাগে
আৰু, আৰু মই কিমান ত্ৰিশ ছেকেণ্ড আৰু ত্ৰিশ ছেকেণ্ড ত্ৰিশ ছেকেণ্ডত পামে পামহি নে? তোমাক কি লাগিছে ত্ৰিশ ছেকেণ্ড পাম গে নে বেছি টাইম লগাম মই এইটো, ডপিষ্টৰ পালোহি আৰু
অঁ পাই যাবা
তেনেকে
খোজবোৰ ডাঙৰ ডাঙৰ নহয় জনো
খোজবোৰ ইমানো ডাঙৰ ডাঙৰ নহয়
উম, উম নালাগে দৌৰিব লাহ লাহে আহিলেও হ'ব। দৌৰিব কিয় লাগে, লাহে লাহে আহা
উম হ লাহে লাহে গৈ আছো দিয়া তেতিয়া হ'লে
উম তাকে পাই সেইব মাইঠ আহিবা, দৰজা থি যাব একেবাৰে বন্ধ কৰি থৈ আহা
মই আমাৰ গলিত সোমালোৱেই আৰু
অঁ অঁ
অঁ হব।
উম এইকেইটা ভাতকেইটা খাই শেষ কৰিলে নাই চাই আহিবাচোন